কৰিছিলা নেকি
অ কোৱাচোন অ কোৱা
কিবা কৰি আছিলা নেকি
নাই নাই নাই এনে আছো কোৱা
আহ ভাত পানী খালা
উম উম খালো
হেল্ল'
অ কোৱাচোন ভাল দ আমি আছো এতিয়া এনে মোবাইল চাই আছিলো।
অ''ভাত পানী খালা নাই
খালো ভাত পানী খালো
অ -অ এনেই আছিলে যদি অলপমান মানে মই এনেই আছিলো ৰবাত চ' সেইবাবে অলপমান। পৰিৱেশৰ মানে পৰিৱেশ প্ৰদূষনৰৰ ওপৰত অলপ কথা পাতিব বিচাৰিছিলো অ'
অ' এইটো এটা বহুত গুৰুত্বপূৰ্ণ বিষয় তুমি কলা কশ্চিম পিছে কি পৰিবেশ প্ৰদূষনৰৰ বিষয়ে কি ক'ব খোজা তুমি।
উ হয় মানে উম। ক'বলৈ গ'লে তুমি কি হবা যে প্ৰদূষনেে আমাৰ কিমান দূৰলৈকে কতি কৰিছে আমাৰ বৰ্তমান জীৱনত
প্ৰদূষণে আাৰ দুঘট জনে বহুতো ক্ষেত্ৰত বহুতো মানে সমস্যাৰ সন্মুখীন কৰিছছে কিয়নো প্ৰদূষণ মূলত চাৰিটা প্ৰদূষণ দেখিবলৈ পোৱা যায় বায়ু পানী বায়ু প্ৰদূৰ্ষণ পানী প্ৰদূৰ্ষণ মাটি প্ৰদূৰ্ষণ আৰু শব্দ প্ৰদূৰ্ষণ।
হয় -হয়
ত ত মাটি পানী প্ৰদূৰষণৰ মূল কাৰণটো হৈছে কলকাখানা পৰা ওলোৱা যে বিষাক্ত পানীবোৰ নদীত পেলাই দোৱা হয় ত' তাৰ ফলত নদীৰ পানী যি দূষিত হৈছে আৰু তাত থকা জীৱ বোৰ মৃত্যু মৃত্যুৰ মুখতো পৰিছে এইবিলাক মাছ কাছ আদি মৃত্যুৰ মুখত পৰিছে তাৰ উপৰিও কলকা তাৰপ কল কাৰখানাৰ পৰা আৰু বহুতো সমস্যা হয় যেনেকে কল কাৰখানাৰ পৰা তোমাৰ চাবলৈ ব তোমাৰ শব্দ প্ৰদৰ্শনো হয়। কলখান লোৱা যি শব্দ তাৰ ফলত বহুত পৰিমামানে শব্দ প্ৰদূশনো হয় আৰু কলকৰখানাৰ পৰা ওলোৱা যি থোৱা সেই ধোৱাৰ ফলত তম মই ভাবো যে বহু পৰিমণে আমাৰ। বায়ু প্ৰদূষিত হৈছে তাৰ ফলত মানুহৰ উশাহ নিশাহ লোৱাত। কষ্ট হৈছে আৰু তাৰ ফলত মানুহৰ হাৰ্টৰ বেমাৰ হোৱা দেখিবলৈ পোৱা গৈছে।
হয়। হয় হয় একেবাৰে ঠিক কথা হৈছে আৰু ক'বলৈ গ'লে বায়ুৰু প্ৰদূৰষণ বায়ু প্ৰদূষণে মানে। ইমান ক্ষতি কৰিছে যে মানুহে আজিকালি মানে বায়ু প্ৰদূষণৰ পৰা হৃদপিণ্ডই হওক বা শ্বাস প্ৰশ্বাসেই হওক আদি বিভিন্ন দিশৰ পৰা মানে অহ বেমাৰ আজাৰ হ'বলৈ ধৰিছে আৰু দেখিছোই চাই আজিকালি মটৰ চাইকেল বা গাড়ী যান বাহন যিমান ধৰণে আজিকালি ব্যৱহাৰ কৰিছে সেই। যান বাহনৰ পৰা ওলোৱা ধুৱাই অ কিমান ক্ষতি কৰিছে সেইয়টো চাগে। তুমি জানাই আৰু কল কাৰখানাৰ পৰা ওলোৱা ধোৱাও লগতে মানে প্লাষ্টিক আজিকালি যি প্লাষ্টিক জ্বলাই দিয়া হয় সেই প্লাষ্টিকৰ পৰা ল। আৰু বিশেষকৈ ক'বলৈ গ'লে আজিকালি গছ গছনি কটা এইটো প্ৰকোপতটো বেছি। বৃদ্ধি পাইছে দিনক দিনে হয়নে নহয় বাৰু
ত আজিকালি মানুহ বিলাকে বনাঞ্চল বোৰ কাটি কাটি মানে ঘৰ ৰাস্তা ঘাট বা কলকাৰখানা আদি স্থাপন কৰিবলৈ বহুতো গছ গছনি কাটি পেলাইছে তাৰ ফলত আমাৰ। আৰু আজি পৰিৱেশত গছৰে সংখ্যা কমি গৈছে। গছৰ পৰিমাণ কমি যোৱাৰ বাবে ভাল বায়ু , ভাল অক্সিজেন পাবলৈ বহুত সমস্যা হৈছে আমাৰ বহুতো।
হয়, হয়, একেবাৰে ঠিক কথা কৈছা আৰু গছ কটাৰ ফলত আমাৰ যি মানে অক্সিজেন কমিছে, সেই অক্সিজেন মানে বাহিৰত অক্সিজেন কমাৰ লগে লগে কাৰ্বনডাই-অক্সাইডো বহুখিনি পৰিমাণে বৃদ্ধি পাইছে আৰু। উম, মানে সেই বৃদ্ধি পোৱাৰ ফলত আমাৰ গোলকীয় উষ্ণতাও বৃদ্ধি। বৃদ্ধি পাইছে হয়নে নহয় বাৰু, যে ইমান গৰম পৰিছে। সেই গৰমৰ মূল কাৰণো মানুহবোৰেই হয়, কাৰণ মানুহবোৰেইতো গছ-গছনি কাটিছো। সেই মানুহবিলাকৰ। আমাৰ মানে আমি নিজে অলপমান এতিয়া। সতৰ্ক হ'ব হ'ল যে আমি এতিয়া নিজৰ পৰিৱেশটোকো বচাব লাগিব, যদি আমি নিজকে নিজে বচাব লাগে। তেনেধৰণে পৰিৱেশটো বচাবই লাগিব হয় নে নহয় বাৰু?
হয়, হয়, নিশ্চয়। মানুহবিলাকে যদি গছ-গছনি নাকাটি নাকাটে আৰু যদি। তাতেও মানে ধৰ, মানুহে এতিয়া কেনেকুৱা হৈছে। থাকিবলৈ ঠাই নোহোৱা হৈছে আৰু গছ-গছনি কাটি কাটি, গোটেই বন কাটি-কাটি মানে থাকিব লৈ, বাস কৰিব লৈছে। অ', সেইটোৰ ফলত বহুতো সমস্যা হৈছে। মই ভাবো যে। তেওঁলোকে গছ কাটিছে, কিন্তু সেই গছ কাট কটাৰ দৰে যদি তেওঁলোকে যদি গছ ৰুলে হয়। বেছিকৈ নহয়, দুডালকৈ, এডাল-দুডালকৈ যদি গছ ভালকৈ প্ৰতিপালন কৰে। ত', নিশ্চয় তেতিয়া হ'লেও বহু পৰিমাণে। পৰিৱেশ সুৰক্ষিত হৈ থাকিব বুলি ভাবোঁ।
হয়, হয়, তুমি ঠিক কথা কৈছা যে। গছ আমি ৰুব লাগে আৰু আজিকালি এনেকুৱা এটা উম পৰিস্থিতি হৈ পৰিছে যে আজিকালি দেখা। দেখি গছ ৰোৱাটো মানে। মানে এনেকুৱা, গছপুলি ৰোৱে কিন্তু এইটোক দেখাক দেখি ৰোৱা বুলি ক'ব পাৰি। কাৰণ। গছপুলিটো ৰোৱাৰ পিছত যিখিনি আমাৰ মানে। মানে পালন কৰিব লাগে বা যত্ন ল'ব লাগে সেই যত্নখিনি কিন্তু মানুহে কেতিয়াও নলয় মানে। কিন্তু ৰুব লাগে নামত ৰুই দিয়ে, ফটো উঠিলে, কিবা কৰিলে, চচিয়েল মিডিয়াত দিলে। তাৰ পাছত মানে গছপুলিটো মৰিছেনে, জীয়াই। ছে বা পানী অলপমান দিব লাগে, সেইবিলাক কিন্তু মানুহৰ কেতিয়াও নাই।
অ', ঠিকে কৈছে। সকলোৱে গছ পুলি ৰোৱে আৰু চ'চিয়েল মিডিয়াত ফটো আপলোড কৰে। কিন্তু তাৰপিছতে গছ পুলিটো আছে। নে মৰিল আৰু সেইবিলাক যত্ন ল'ব লাগে, সিবিলাকৰ। গুৰুত্বয়ে নাই মানুহবিলাকৰ। খালি পইচা-পাতি। খালি গছপুলি ৰুব লাগে আৰু ফটো উঠিব লাগে, সেইটোৱে হ'ল প'লিচি।
হয়, হয়, আৰু আজিকালি এনেকুৱা হৈছে যে পাঁচ জুন, পাঁচ জুন দিৱসে মানে। উম। এনেকুৱা হৈছে, উম, বিশ্ব পৰিৱেশ দিৱস সেইদিনাই মানুহৰ গাত মানে কিবা এটা আহে যে। অ', বিশ্ব পৰিৱেশ বোলা বস্তু কিবা এটা আছে মানে। অকল সিদিনাই ভাবে মানুহবিলাকে, কিন্তু। উম, আমি, আমি যে উদাহৰণ পাওঁ আমি যাদৱ পায়ঙৰ নিচিনা যে। তেওঁ মানে ব্ৰহ্মপুত্ৰৰ পাৰত। যে তেওঁ বনাঞ্চল বৃদ্ধি মানে বনাঞ্চল এখন। উৎপন্ন কৰিছে, তেওঁ নিজ হাতেৰে। প্ৰত্যেক দিনাই এটা, এটা গছ পুলি ৰুই, তেওঁ এখন বনাঞ্চল গঢ়িছে। সেনেকুৱা আমি প্ৰত্যেকজন মানুহে হ'ব লাগে। আমি বনাঞ্চল। বৃদ্ধি মানে আমি বনাঞ্চল উৎপন্ন কৰিব নোৱাৰো, কিন্তু। আমি ঘৰৰ কাষতেই হওঁক বা ৰাস্তা-ঘাটতে হওঁক। থকা গছবোৰ ভালকে থাকিব দিব লাগে আৰু। ৰোৱা গছবোৰক আমি পালন কৰিব লাগে হয় নে নহয় বাৰু।
হয় হয় একদম ঠিক কথায়ে কৈছা তুমি। কাৰণ তাৰউপৰিও যদি তুমি আৰু সমস্যা যেনেকা মাটিৰ সমস্যা মাটিৰ সমস্যাৰ বিষয়ে যদি ক'ব যাম।
অ মাটিৰ সমস্যা মানে কি ক'বা আজিকালি উম। কৃষকসকলৰ ক্ষেত্ৰতে এইটো ক'ব দিয়াচোন কাৰণ কৃষকসকলে। যি ধৰণে আজিকালি উম মানে নিজৰ ফচলটো বৃদ্ধি কৰিবৰ বাবে মাটিত যি ৰাসায়নিক সাৰ ব্যৱহাৰ কৰে সেই ৰাসায়নিক সাৰে মাটিৰ উৰ্বৰতা মাটিৰ গুণাগুণ সেই সকলোবোৰ কমাই দিছে তাৰ ফলত আমাৰ মাটি প্ৰদূষনো হৈছে আৰু তুমি জলজ প্ৰদূষণৰ বিষয়ে কি কবা?
জলজ প্ৰদূৰ্ষন বহুতো হৈছে জলজ প্ৰদূৰ্ষনৰৰ হোৱাৰ বহুতো কাৰণ যেনেকে তোমাৰ মই কলোৱে কলকাৰখানাৰ পৰা ওলোৱা যি পানী তাৰ উপৰিও আৰু তোমাৰ ক'বলৈ গ'লে মানুহে যে এই নদীৰ তিৰত নহয় এইবিলাকত খেতিটো আছে ত তেনেকুৱা
হয় আৰু মানুহ বিলাকে উম, জাবৰ জোথৰ সকলো নদীতে পেলায় মানে, কোনো মানুহবিলাকৰ মানে কোনো এটা নিৰ্দিষ্ট ঠাই নাই যে, আমি শুকান জাবৰ ইয়াতে পেলাম, লেতেৰা জাবৰ খিনি আমি ইয়াতে পেলাম। সেইবিলাক নাই মানুহে অকল নদীতে পেলাই। চ' সেনেকে আমাৰ, কৃত্ৰিম বানপানীৰো সমস্যাবিলাক বৃদ্ধি পাইছে।
হয়, হয়, এইবিলাক জাবৰ মানুহ য'ত ত'তে পেলোৱাৰ ফলত আমাৰ নলাবোৰ বন্ধ হৈ পৰিছে তাৰ ফলত গুৱাহাটীত দে খিবলৈ পোৱা যায়, অলপ বৰষুণ দিলে, বানপানী হৈ পৰে গোটেই গুৱাহাটীখনত।
ত' এইবিলাক, এইবিলাক নিজে মানুহ বিলাকে নিজৰ ভুলৰ কাৰণে এইবিলাক সমস্যা সন ন্মোখীন হ'ব লগা হৈছে বুলি মই ভাবোঁ।
উম, হয় আৰু, জলজ প্ৰদূষণৰ ফলত জলজ প্ৰাণী বিলাকে এতিয়া মৃত্যু মুুখত পৰিছে, তাৰ ফলত মাছমৰীয়াসকলৰ মানে জীৱন নিৰ্বাহ কৰিবৰ বাবে বহুত অসুবিধাৰ সৃষ্টি হৈ পৰিছে।
যি, পানীবিলাক দূষিত হয় তাৰ ফলত, গোটে জীৱ মানে যিলাক মাছ বিলাক মৰি থাকে জল জীৱ বিলাক মৰে, তাৰ ফলত যিবিলাক মানুহে মাছ ছৰ, যি ব্যয়ৱসায় কৰি কিনে তেওঁলোকে জীৱন নিৰ্বাহ কৰিছে তেওঁলোকৰ বাবে বহুত কঠিন হয়। দিয়ক
হয়, হয়, আৰু, শব্দ প্ৰদূশনৰ এটা বহুত উম মানে মানে এটা বহুত ডাঙৰ বিষয় তুমি ইয়াৰ বিষয়ে কি ক'ব বিচাৰিবা?
শব্দ প্ৰদূষণ তোমাৰ ধৰা যেনেকে কলখানাৰ পৰা ওলোৱা শব্দ বা মটৰ গাড়ীৰ শব্দ। ত' তেনেকুৱা শব্দৰ ফলত হৈছে, আৰু ধৰক মানে আজিকালি দেখিবলৈ যে দেৱালী হয় হয়, আৰু বা বিয়া বাৰু, মানুহে, বম ফুটাই সেই বমৰ ফলত এই পৰিৱেশটো শব্দবোৰটো প্ৰদূষণ হয়, যিটো পৰিৱেশত বম ফুটোৱা হয় আৰু যি শব্দৰ লগতে আৰু বোমাৰ পৰা ওলোৱা যি ধোৱা বোম্বাতে যি ধোৱা ওলাই, সেই ধোৱাটোৰ ফলত বহু পৰিমাণে বায়ু, বায়ুৰ লগতে প্ৰদূষণ হয় বুলি কয়।
উ, হয়-হয় আৰু প্লাষ্টিক, প্লাষ্টিকৰ বিষয়ে কি ক'বা যে প্লাষ্টিকে আমাৰ দৈনন্দিন জীৱন জীৱনটো আমাৰ বাৰু পাষ্টিকে আমাৰ দৈনন্দিন জীৱনত বহুত দূৰলৈকে ভূমিকা পালন কৰি আহিছে কি কবা ইয়াৰ
অ' মানুহ এতিয়া আমাৰ মানে প্লাষ্টিক বহুত বস্তু কঢ়িয়াই আনিব পাৰে তেনেকুৱা প্লাষ্টিক পানী বহুত মানুহে ব্যৱহাৰ কৰে সকলো বস্তুতে প্লাষ্টিক ব্যৱহাৰ কৰা হয়। কিন্তু তাৰ ফলত সেই যিহেতু মানে প্লাষ্টিক বোৰ য'তে ত'তে পেলালে প্লাষ্টিক বোৰ মাতিৰ লগত মিহলি হৈ নাযায়। যায় ত' তেনেকুৱা বহুতো সমস্যা হয় আৰু যদি সেই প্লাষ্টিকটো জ্বলাই দিয়া হয় জ্বলাই দিলেও তোমাৰ বায়ু প্ৰদূষণ হয়। অ, তেনেকুৱা বহুত সমস্যা মই ভাবু যে প্লাষ্টিকৰ সলনি যদি মানুহে যদি কাগজ বেগ ব্যৱহাৰ কৰে তেতিয়াহ'লে। বহু পৰিমানে আমাৰ প্ৰদূষণ ৰোধ কৰিব পৰা যাব।
এইখিনি কথা পাতি তোমাৰ পৰা বহুখিনি কথা নজনা কথা জানিব পাৰিলো ভাল লাগিল।
মোৰ তোমাৰ লগত আজি এইটো বিষয়ে কথা পাতি বহুখিনি ভাল লাগিল।
দিয়া তেনেহলে আজি ৰাখিছো এইখিনি তে।
দিয়া হৈছে দিয়া।
উম, দিয়া।